হেল্ল
হে, হয় দাদা চিনি পাইছে ন?
হয়।
হয় মই আপোনাৰ প্লাষ্টিক কোম্পানীৰ পৰা ক'লো।
হয়।
হয় মানে মোৰ আপোনাৰ কোম্পনীত মানে কোম্পনীত প্লাষ্টিকৰ যিবোৰ বটল
হয়।
আৰু বাচন বতন প্লাষ্টিকৰ ধৰক সেইবোৰ মানে পু
হয়।
পুনৰ মানে মতে আপোনাৰ তেনেকুৱা সৰুকে ব্যৱসায় এটা আছে। হয় এই তিনিআলিটোৰ ওচৰতে
অ পিছে আপোনাৰ কিমান দিন হল ইয়াৰ কৰি থাকা ব্যৱসায়টো মানে আপোনাক মই গ্ৰাহক অ মই আপোনাক গ্ৰাহক দিব পাৰিলো হয়
হয় হয় আপোনাৰ ব্যৱসায়টো কিমান মই আপোনাৰ এই প্লাষ্টিকৰ যিবোৰ বটল সেইবোৰ পুনৰ তৈয়াৰ কৰো আৰু ধৰক আপোনাৰ বাচন বৰ্তন বোৰ তৈয়াৰ কৰো প্লাষ্টিকৰ
হয়
আপোনাৰ এতিয়া মানে কি মই শুনামতে আপোনাৰ সৰুকে এনেকে ব্যৱসায় এটা আছে বুলি শুনিছিলো আপোনাৰ আপুনি আপুনি আমাৰ কোম্পেনীটোৰ লগত জড়িত হম বুলি ভাবিছা নেকি
হ'ব বাৰু একো নাই পাৰিম
হয় হয় তাকে আপুনি ব্যৱসা হয় কওকচোন আপুনি ব্যৱসায়টো কেনেকে চলাই আছে জনাব নিকি
এতিয়াত হয় ক
হয় হেল্ল'
আপোনাৰ কোনটো ব্যৱসায়ৰ বিষয়ে জানিব মন আছে মো
নাই আপুনি প্লাষ্টিকৰ কথাটোৱে কওক মইতো আপোনাৰ প্লাষ্টিক কোম্পেনীৰ পৰাই ক'লো
অ মানে আমাৰ প্লাষ্টিকৰ ব্যৱসায়টো মানে বস্তু বিলাক আমি প্লাষ্টিক কিছুমান পেলাই দিয়া হয়তো
হয়
আমাৰ মানে তেনেকে আছে বন্ধু কেইজনমান সেই বস্তুটো পেলোৱাটো আমি পুনৰ এবাৰ বনাই লৈ পেলাই আকৌ মানে আপোনাৰ যোনবিলাক মল চল আছে যে দোকান চোকান তাত মানে আমাৰ বন্ধু বিলাকে আমি বস্তুবিলাক তাত
হয়
অ আপোনালোকৰ এনে ব এ পুনৰ বনোৱা মানুহ কেইজনমান আছে চাগে।
আমাৰতো আপোনাৰ কৰ্মচাৰী কমেও পঞ্চাশ জন মানৰ ওপৰ আছে।
অ পিছে আপোনাৰ মাহেকৰ উদ উপাৰ্জন কিমান হয় এনে
আমাৰ আপোনাৰ উপাৰ্জন মাহেকত এক কোটি চুৱে গে আৰু
অ অ ঠিকে আছে তেনেহলে
হয় আপুনি
কওক
আমাৰ মানে আপোনাৰ ধৰ এইবিলাক মল ডাঙৰ ডাঙৰ মল বিলাক কত ধৰ বস্তুবিলাক দিয়া হয় আৰু মানে আমাৰ এতিয়া বেছিভাগ মলে মানে আমাৰ পৰাই বস্তু বিলাক নিয়ে। বাহিৰতো যায় কিছুমান বস্তু।
উম
তেনেকে আপুনি এতিয়া আমাৰ কোম্পেনীটোৰ লগত জড়িত হম বুলি ভাবিছেনে নাই।
হয়টো হ'ব আপোনাক মই বেলেগ কথা কম বুলিহে ভাবিছিলো।
হয় কওকচোন
আপুনি এনেইতো কৰাটো দিন হৈছে আপোনাৰ
হয় হয়
আপুনি বস্তু বিলাক মানে নিজে পাৰিছে নাই কৰিবলে নে মানুহ কোনোবা শিকাব লাগে।
নাই নাই মই প্ৰথমতে নিজেই সৰু সৰু সৰুকে এইবিলাক কৰি আছিলো ধৰক।
হয়
আৰম্ভ কৰিছিলো তাৰ পাছত লাহে লাহে বস্তুটো ডাঙৰ হৈ হৈ এতিয়া মোৰ এটা নিজৰে কোম্পেনী আছে। তাতে আপোনাৰ পঞ্চাশ জনতকৈও ওপৰ কৰ্মচাৰী মোৰ তলত কাম কৰি আছে।
অ পিছে আপোনাৰ এইটো নিজা মানে
হয় হয় নিজৰ প্ৰথমতেতো বহুতখিনি লোকচান হৈছিলে
হয় এনেও ব্যৱসায়ত আপোনাৰ লোকচান লাভ থাকেই, উম পিছে এনে আপোনাৰ মতে আপুনি কত আছিল বুলি কৈছিলে।
এই তিনিআলিটোৰ কাষতে হয়।
অ অ আমাৰ মানে এইফালে চাৰিআলিটো এইফালে যদি ডাঙৰকে এখন যদি আমি দিব পৰা হয় তেতিয়া ভাল আছিলে
দোকানখন আমাৰ চাৰিআলিটোৰ ওচৰতে যদি আমি ডাঙৰ দোকান এখন যদি দিব পৰা হয় তেতিয়া ভাল আছিলে।
হয় হয় পাৰিব আপুনি আমাৰ কোম্পেনীটোৰ লগত জড়িত হওক আপুনি তাৰ পৰাই এম যি লাগে গোটেই বস্তু খিনি লৈ কৰি আপুনি দোকানখন দিব পাৰিব।
আপুনি যেনে আপোনাৰ হাততো পইচাটো হব
হয় হয় পইচাটো হ'ব।
এনে আপোনালোকে এনে মলত নিদিয়ে জানো।
হয় হয় মলটো দিও তেনেকে আৰু মানে বহুতখিনি জেগাত আছে আৰু
এইবোৰ
হয় কি কলে
আপোনাক এটা মই সমাধান দিব পাৰিলো হয় আপোনাৰ বিজনেচটো আৰু অলপ উন্নতি কৰাৰ। আপুনি চাৰিআলিটোৰ ওচৰত আপোনালোকে যেনো মলটো দিয়ে আপোনালোকে পইচা অলপ দি মেলি আপোনালোকে এটা মলেই খুলি নলয় কেলে সেইটো লাভ বেছি হব আপোনালোকৰ
হয় হয়
উম মলটো খুলি ললে তাতে আপোনাৰ চব বন্ধু চন্ধু আপোনাৰ যিমান আছে এনেকে বহাই মেলি মলটো মানে এনেকুৱা নাম এটাও দি দিব পাৰে যে আপোনালোকে যি ভাবি দিয়ে আৰু তাতে আপোনাৰ লাভটো বেছি হ'ব মানে আপোনালোকে এনে বস্তুটো বনাই আকৌ দিবলৈ যায় তাতকে আপোনালোকে যদি এটা মল খুলিব পৰা হয় তাৰ পৰা আপোনাৰ মানুহ আহিব বা আপোনালোকে মই অলপ গ্ৰাহক চাহক চাই দিম মোৰো মানে হাত আছে বাৰু চিনাকি প্ৰথম বাৰু লো লোকচান হব পিছত আপোনালোকৰ এটা ভাল মানে উপাৰ্জন হ'ব আৰু কওক কওক
হয় হয় মানে আমাৰ এনেই এই মলৰ কামটো মানে আমাৰ চাৰিআলিত আপোনাৰ
হয়। হেল্ল'!
ত' হেল্ল'! হয় হয়, শুনিছ নে?
শুনি আছো, কওক?
হয়। আমাৰ মানে চাৰিআলিত আপোনাৰ তিনটাকে
অ।
আছো আ বহুত দিন হৈছে। আপোনাৰ সেই ম-ল বিলাকৰ পৰা বহুত খিনি ল-ভো হৈছে।
হয়।
বে ব্যৱসায়তটো বহুত লাভ লোকচান ধৰ থাক কে। তে--ল আৰু ধৰ আমিও এনেকে চল গৈ আছো আ তিনি চাৰি বছৰে।
হয় হয়। আপু--গৈ অকন চাইডলৈ যাব নি? আপোনাৰ মানে মাতটো মানে ভালকে পোৱাহি নাই মানে। শুনা পোৱা নাই ভালকে।
হয়, এতিয়া শুনিছে নে?
এতিয়া শুনিছো হয় বাৰু কিন্তু অলপ আগত যে
হয় হয়। এ মানে আজিকালি নেটৱৰ্কৰ বহুত প্ৰব্লেম দি থাকে যে।
অ। পিছে আপুনি আপোনাৰ এনে বিশ্বাসী এনেকে বা বান্ধৱী আছে নাই?
হয় হয় আছে। বিশ্বাসী বান্ধৱী বহুত আছে। বন্ধু বৰ্গ বহুত আছে।
অ। পিছে আপোনাৰ এনেই মোক, অ অ কওকচোন আপুনি?
হয় হয়। তেওঁলোকৰো এনেকে সৰু সুৰা ধৰক আপোনাৰ নিচিনাকে এনেকে ব্যৱসায় বোৰ কৰি আছে। তেওঁলো তেওঁ অহ তেওঁলোকো ধৰক আ এনেকে আম আমাৰ লগতে জড়িত হৈ আছ সেইকাৰণে আপোনাক ফোন কৰিলো। কি আপুনি যদি তেনেকে ভাবিছে।
হয়।
মোক আপোনাৰ নম্বৰটো বান্ধৱী এজনীয়ে দিছিলে বাৰু।
হয় হয়।
হয়। তেনেকে মানে
অ হ'ব বাৰু আমি দুয়ো মিলি কৰিলে ভালো। মো মানে আপোনাৰ এনে বেলেগ অ ব্যৱসায় আছে নেকি বাৰু?
বেলেগ ব্যৱসায় প্ৰতি অভিজ্ঞতা মানে, মইতো এইটো আছে বাৰু। মই এইটোতো কৰি আছোঁ।
মানে আপুনি মোৰ মতে এইটো এজনী বিশ্বাসী বান্ধৱীক দি দিয়ক। দি মেলি আপোনাৰ হাততো পইচাটো আছে।
হয়।
আমি এট নতুন ব্যৱসায় কৰিব পাৰিলোঁ হয় আৰম্ভ। মানে এ-টো ভৱিষ্যতত কোন সময়ত বেয়া দিন ভাল দিন আহি যাব পাৰে তো। দুটা
হয়।
যদি আপোনাৰ এইটো যদি লোকচান হৈ যায়। তেতিয়া আপোনালোকে কেনেকে খাব বা আপোনালোকৰ বান্ধৱী বিলাকক পইচা কেনেকে দুটা থাকিলে ভাল হয়। এটা
হয়, হয়, হয়।
উম। পিছে আপোনালোক এনে ঘ ঘৰৰ পিছফালে চাগৈ এনেই মাটি হ'ব নেকি বাৰু?
অ আমাৰ ঘৰৰ পিচফালে মাটি আপোনাৰ আছে। এবিঘা দুবিঘা মান হ'ব তাতে ধৰক, হয়,
পুখুৰী এটা খান্দিব পাৰিলোঁ হয় মানে, পুখুৰী এটা।
অ তাতে পুখুৰী খান্দি
হেল্ল হেল্ল
হয় কি ক'লে?
আপোনাৰ পিছফালেতো জেগা হ'ব ন? হেল্ল হেল্ল হয় হয় আপোনাৰ মাতটো বিশেষ ভালকে অহা নাই মানে।
অ। কওক? এতিয়া শুনিছোঁ হ
হয় হয় মানে আমাৰ পিছ ফালে আপোনাৰ দুবি
অ পিছে আমি তাত, পিছে আমি তাত কৰিব পাৰিলোঁ হয়? হয়।
আপুনি নহলে কাইলে মানে এপাকত আহি চাই যাবহি?
অপোনাৰ বিশেষ কাম আছে নি? আপোনাৰ বোলো আজি কিবা বিশষ কাম আছে নি?
বিশেষ কাম নাই বাৰু কিয় আপুনি আহিব নিকি?
মই এপাক গ'লো হয় মানে আপোনাৰ পিছফালে যোনটো মাটি পিছফালে আমি পুখুৰী এটা খান্দা হয় তাত মাছটো থাকিলেই হয়। যদি আমি তাৰ ছাইডেতে যদি ফাৰ্মো খোলা হয় তেনে এনেই হাঁহ চাহ মুৰ্হী বিলাকে যোনটো আপোনাৰ মাছৰ পানী যোনটো থা কে পৰুৱা চৰোৱা সেইবিলাটো খাই, তাতে আমি চাইদতে ফাৰ্ম এখনো খুলিব পাৰিলোঁ হয়।
হয় হয় একদম ভাল ভাবিছে। আপুনি এপাকত আহি চাই যাবহি।
হয় হয় হ'ব বাৰু।
হয় তেনেকে এপাকত আহি চাই যাবহি।
উম, পিছে আপোনাৰ খবৰ খাতি ভাল?
হয় হয় ভাল ভাল। আপোনাৰ ভালেই নহয়?
হয় হয়। আপোনালোকৰ ঘৰৰ খবৰ মা দেউতাহঁতৰ?
অ ভালেই ভালেই আপোনালোকৰ মা দেউতাহঁতৰ ভাল।
ঠিকে আছে। পিছে আপোনাৰ দিনকাল কেনেকুৱা চলিছে?
হয় কি ক'লে?
আপোনাৰ দিনকাল বোৰ কেনেকুৱা চলিছে?
দিনকাল বোৰ ঠিক ঠাক চলি আছে আৰু।
হয় হয়, তেনে আপোনাৰ ব্যসায়তো বহুতো উন্নতিটো হৈ আছে কেনেনো বেয়া হব ন আকৌ?
হয় হয় নাই ভালেই হৈ আছে বাৰু।
হয় হয় ঠিকে আছে বাৰু, ভগৱানে চকু মেলি কৰি চেষ্টাতে ভালেই হওক, আপোনাৰ উন্নতি হওক।
হয়- হয়- হয়- হয়, অ, হ'ব দিয়ক, তেনে ন মই অলপ মানে ব্যস্ত আছোঁ। আছিলোঁ এই কোম্পেনীৰ কামত।
হয়, হয়, মই আপোনাক কেনে যোৱাৰ আগত ফোন কৰিম ন।
হয়- হয়, আহিব হয়।